হেল্লৌ!
অঁ শুনিছা নে?
অঁ শুনিছোঁ দিয়ক শুনিছো এই নেটৱৰ্কটো বৰ বেয়া।
কি কৰি আছে? বহু বেয়া সময়ত
উম উম এ এয়া আ দোকানৰ পৰা আহি ঘৰ পালো গা পা ভিতৰ।
অ - অ পালেহি ন ভিতৰ আজি ঠিকে থাকে দিনটো গ'ল? আজি ঠিকে ঠাকে গ'ল নে ব্যৱসায়?
ব্যৱসায় এইকেইদিন ইমান থিক নহয় বাৰু। উম - উম গৰমটো বেছি মানুহৰ। যোৱা সময় বহুত কমিছে গৰমৰ কাৰণে।
কমিছে উম- উম -উম।
এখেত আহিল নাই?
অ শুনিছেনে বাৰু শুনিছে নে?
অ শুনি আছো শুনি আছো অ -অ।
অ। বাকী মানে কতা এটা কওঁ ভাবিলোঁ এই আমাক
অ কওঁক।
অ -অ তাৰমানে কি আপোনাৰ এনে হেৰি এ কল পাম নেকি বাৰু‌? কল পাম নেকি?
কলটো এতিয়া
হৈছে নে বাৰু থোক লাগিছ ছিলে মানে মালভোগ কল এথোক লাগিছিলে অ থোক হিচাপে। এথোক লাগিছিলে সকামৰ তাত হৈছিলে ওম
হয় হয়।
এই উম মানে - মানে শাও আপোনাক কথা আৰু দেই পকাই পক।
অ- অ তেখে অ-অ তেখেতক পঠাই দিব।
উম -উম পঠাই দিম বাৰু অ -অ। তেখেতকে পঠাই দিম উম -উম।
কেতিয়া আ কেতিয়া লাগিব ?
এ অহা দেওবাৰলে, দেওবাৰলৈ।
অ- অ। অহা দেওবাৰলৈ তেতিয়াহলে নিব হৈছে আৰু এতিয়া
হৈছে অ।
কাৰ উম এই মানে এতিয়া নিলেহে পকিবগৈ।
পকিবগৈ হয়। তাকে সকাম অকন পাতিছো সে।
অ।
বাবু- বাবু কি কৰি আছে?
বাকী অন সি পঢ়ি
হেল্ল'।
হি আছে।
অ
পঢ়ি আছে এতিয়া পঢ়ি আছে এনে ৰান্ধা বঢ়া কৰিছা নে? ৰন্ধা বঢ়া কৰিছে নে নাই?
অ অ বনাই আছো।
বনাই আছে ন?
হয়
কি বনাইছে আজি? গৰমত একোচোন খাব অ মংগলবাৰে নিৰামিষ খাই অ গৰমত এনে খাবও মন নাযায় পিছে দেই। টেঙা জোলকণহে ভাল লাগে আৰু ন দাইলত নেমু জোল কণ।
তে কিবা কিবা ধুনীয়া লাবৰা ভাজি এখন। মই ভাল পাওঁ এই মানে টেঙা জোলৰ লগত লাভ লাবৰা ভাজি। খুব ভাল পাওঁ উম।
উম তাত উ হেৰি কঠাল গুটি কেইটামান দিব লাগে দাইলত। বৰ ভাল লাগে গৰম দিনত খাই টেঙা অকণ চেপ
এইবাৰ কঁঠাল গুটি কঁঠাল গুটিহে এইবাৰ এক
নাই নেকি? কঁঠাল পোৱা নাই নেকি খাবলৈ ক‍ঁঠাল। পাইছে নে নাই কঁঠাল খাবলৈ পাইছে নে নাই অ?
এইবাৰ এটা এ এটা এটা কঁঠাল আনিলো।
অ
এটা এটাই আনিলোঁ সেইটোকে খালোঁ আৰু তাৰপিছত আনা নাই আৰু
অ আৰু নাই ন।
মানে উম উম গুটি। সেইকাৰণে আনিছিলো আচলতে খাই বেয়া নালাগিল লাগিল। আকৌ আনিব লাগিব এটা।
অ অ ক মানে গৰম
আপোনালোকৰ আপোনালোকৰ গাওঁ ঘৰতো বহুত কঁঠাল আছে।
এটা দিম আপোনাক। কঁঠাল আছে আগতে দিছিলে ইমান গৰমত খাব নোৱাৰি ভয় দিব তাৰপিছত গৰম।
অ
অ আছে আছে কঁঠাল, আম এনে আছো বাৰু এইখিনি আছে। দিম দিয়া এটা কঁঠাল এইবাৰ আনিলে।
ঘ ঘৰ ঘৰৰ পৰা আনিব ন?
অ ঘৰৰ পৰা আনিম।
খাই খাই ভাল লাগেনে?
ভালেই আৰু খাব পাৰি ইমান ভালো নহয় ফুডবোৰ সৰু সৰু। তেওঁ কি ইমান সোৱাদ নাই কিন্তু কিয় নাজানো। এই ওচৰত মানে চেগুন বাৰী এখন আছে আমাৰ সেইটো কাৰণে অকণ মানে হেৰি বোৰ ভাল নহয় খাবলৈ ফল- মূল বোৰ ইমান ভাল নহয় মানে চেংবাৰীত। সেইকাৰণে কয় মানুহে সেই কাৰণে নেকি চেগুন বাৰীত থাকিলে বোলে অলপ
আৰু এই অ অ অ সেই হেৰি হয় মানে চেগুনৰ শিপাবিলাক বহুত দূৰলৈ উম উম মাটিটো মানে ৰকজিত নোহোৱা কৰি দিয়ে।
অ অ একো ভালকে নহয় মানে একো বস্তুৱে, সেইটো কাৰণে দিগদাৰী‌।
হয়, হয়‌।
থাকোতে চব আছে কিন্তু একো হেৰি নহয়, নহয়, ভাল নহয়।
অ', অ'।
আৰু
এখেত কি ঘৰলৈ গ'ল নে ইয়াতে আছে?
আহিব ইয়ালৈ আহিব কিবা কাম অলপ কৰি আছে। চি এছ পি তে কিবা কাম অলপ কৰি আছে, আহিব আৰু এতিয়া।
অ', অ', অ', অ', ঘৰ পোৱাহিয়ে নাই?
উম।
হেল্ল'? ঘৰ পোৱাহিয়ে নাই বোলো? হেল্ল'?
কৰে মানুহখিনি পোৱাহি।
কি ক'লে?
শুনিচে?
অ'।
ঘৰ পোৱাহি নাই অলপ কাম থাকে সেইখিনি কৰি হে, আৰু ৰাতি আকৌ দিগদাৰ হয় যে কৰিবলে।
অ', অ', অ', আপোনাৰ কেইটা হে মই শুনাত দিগদাৰ হৈছে মাজে মাজে মানে মাজে মাজে ৰৈ ৰৈ যায়। আপোনাৰ আপোনাৰ নেটটো
অ', হয় দিয়ক।
নেটৰ কাৰণে অ', এতিয়া এতিয়া এতিয়া পাইছো, উম। মানে ভিতৰত নেট নাপায় ন'?
নাপায় নাপায় বাহিৰলৈ ওলাই আহিছো।
অ'।
গোতেই মানে গছ-গছনি এইবোৰ হেৰি হৈ আছে যে, এইটো কাৰণে নেকি আমাৰ গোটেই এফালে নেটৰ অলপ
অ', অ', হ'ব পাৰে হ'ব পাৰে মানে এই ঘ জিঅ' নেটটোটো একদম ঘৰৰ ভিতৰত পোৱা নাযায়। ৰাস্তালৈ ওলাই আহিলে ৰাস্তালৈ ওলাই আহিলে য ধুনীয়া মানে হেৰি পোৱা যায়, কথা কেইটা ধুনীয়াকে শুনা যায় অ'। এই আমাৰো তেনেকুৱা।
উম।
টাউনৰ মাজতে মানে জিঅ' নেটটো কিয় এনেকুৱা হৈছে নাজানো আৰু।
অ', এতিয়া বেছি হৈছে ন' জিঅ' নেটৰ প্ৰব্লেমতটো বেছি হৈছে, ইমান হেৰি কৰি থাকে, অসুবিধা হয়। উম, প্ৰথমতে মানে কি তাৰপিছত অ', গৈ আছো আজিও অহা দেৰিয়েই। অহা দেৰিয়ে হয়, এইকেইদিন দেৰিয়ে হৈ আছে।
আপুনি ডিউটি গ'লে ইয়াৰ বাবু অসুবিধা হয় আৰু অলপ ন'?
অসুবিধা হয়। হয়, আহি কালিও ভাত নাখালেই আজিও নাখালে, আহি পেলাই বাঢ়ি নিদিলে ভাত কালিও দেৰি হ'ল মোৰ আজিও হ'ল। সেয়া এই নিজে বাঢ়ি নাখাই ভাতটো, ৰাতিপুৱা মই বাঢ়িও যাব নোৱাৰো। ভাত বাঢ়হি নাখায়।
অঁ সি কলেজলৈ
কলেজলে গৈ
কলেজলে যোৱা নাই এইকেইদিন।
ছে গৈছে, গৈ আছে।
দেখা নাই মই অ দেখা নাই।
চাৰিটামান বজাত পাইহি।
আঠনতাতে যায় নহয়।
অঁহ উম।
গৰম বন্ধ নিদিয়ে আৰু তাহাঁতৰ চাগে?
সিহঁত গৰম বন্ধ দশ দিনমান দিব চাগে।
তাকেহে কিনো কৰে জানো, গৰম বন্ধত আমি শুনা নাইচোন, ভালেই হৈছে বুজিছে।
দিয়ে দশ দিনমান দিয়ে হেৰি লাষ্টৰ ফালে উম।
হলে দিয়া আৰু, তাকেহে ইহঁত দিয়ে নে নিদিয়ে জানো?
সে সেইখিনি আকৌ মাজে মাজে ক্লাছো কৰি দিয়ে। সেই দশ দিনৰ ভিতৰটো, ফাৰ্ষ্টইযাৰ খিনি দিয়ে।
অঁ অঁ। ভালে কৰিছে কৰ্চটো ফিনিচো নহয় যে, গোটেই খিনি গোটেই বছৰতো ধৰি শেষ হৈ নাযায় নহয়।
নে বছৰটো শেষ কৰিবলৈ যত্ন কৰে আৰু।
উম যত্ন কৰে, সেইটো ভাল কৰে কিন্তু দেই।
সেইকাৰণে ৰিজাল ভাল। কলেজ খনৰ ৰিজাল্ট বহুত ভাল।
উম উম।
মানে এ যিখিনিয়ে যিখিনিয়ে প্ৰফেচৰ কথা একদম মানে উম হুলনা শুনি কাম কৰে, সিহঁতে অঁ ভাবিব যাবই। আৰু পঢ়িব লাগিব ঘৰত বহুত পঢ়িব লাগিব।
উম, ঘৰত নপঢ়িলে নহবই উম। হয় দিয়ক।
ছেকেণ্ড ইয়েৰটো একদম পাগলৰ দৰে পঢ়িব লাগিব।
উম।
কিতাপৰ বাহিৰে বেলেগত মন মানে দিব নোৱাৰিব আৰু।
উম উম উম।
আৰ্টছত হ'লে বেলেগ কথা চাইন্ঞ্চ বৰ মানে হেৰি অলপ অঁ কঠিন।
উম ইংৰাজী, অসমীয়া পঢ়িব সময় নেপায় উম।
তাকে ভয়ে লাগে কি কৰে আকৌ?
ঘৰত পঢ়াবলৈ দিয়ক এতিয়াৰ পৰাই।
উম উম।
পঢ়াৰ টাইমটো বঢ়াব দিয়ক।
উম। এইকেইদিন।
ভাল উম, উম।
দিয়ক। হয়, আৰু
ভাল হ'ব দিয়ক। সি ইমান বেয়াও নহয় তোৰ। খালি মন দিলেই হ'ল আৰু
উম।
এইকেইদিন, একেইদিন এখেতে ঘৰলৈ যোৱা নাই।
অ' এইকেইদিন যোৱা নাই। এইকেইদিন ছাৰৰ লগত কিবা কাম কৰি আছে। চাৰজন ট্ৰান্সফাৰ হৈছে মানে, সেইটো কাৰণে অলপ দেৰি হয়। ছাৰৰ লগতে থাকে। থাকি মেলি আহে অ' আহ ঠিকে আছে বাৰু। ভালেই, ভালেই আজি মই গৈ ছিলোঁ নহয়, ঠিকে আছে ভালেই বাৰু। পেহীৰো ভাল, আতাৰো ভাল।
অহ' অ' অ'।
হয়, হয়, শুনি আছোঁ। হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' ইমান নেট বেয়া বা শুনিছানে? হেল্ল' নেটৱৰ্কটো বহুত বেয়া একো, একো মই শুনাই নাই মই। হেল্ল'